অহ
হেল্ল'
নমস্কাৰ
নমস্কাৰ
আপুনি শুনি আছে নে
অঁ মই শুনিছোঁ দিয়ক কওক
হয় বৰ্তমান আপোনি ব্যস্ত আছে নেকি
মই ব্যস্ত নাই দিয়ক আপুনি কওক
মই অলপ আপোনাক বহুমূলীয়া সময় লব বিচাৰিছো অলপ গুৱাহাটীৰ বিষয়ে বিষয় সুধিব বিচাৰিছোঁ আপুনি যি খিনি জ্ঞাত মোক জনাব
অঁ
উ এতিয়া মই মই এতিয়া আৰম্ভ কৰো আপুনি গুৱাহাটীলৈ কেতিয়া গৈছিলে
আহ মই গুৱাহাটীলৈ এবছৰ আগত গৈছিলোঁ
অ প্ৰায় গৈ থাকি নে মাজে মাজে গৈ
উম মই এতিয়া যোৱা হোৱা নাই আগতে গৈছিলো এবছৰ আগত
ঠিক আছে বাৰু গুৱাহাটীলৈ যোৱা আপুনি কি যাতায়তে দি গৈছিলে
মই যোৱাতে বাছেৰে গৈছিলো
হয় অ আপোনালোকৰ ঠাইৰ পৰা গুৱাহাটীলৈ অহা যোৱা কৰা যাতায়তৰ ব্যৱস্থাসমূহৰ বিষয়ে অলপ ক'ব কবচোন
আমাৰ ঠাইৰ পৰা গুৱাহাটীলৈ যাবলৈ বাছ ট্ৰেইন আহ আদি ব্যৱহাৰ কৰা
হয় হয় আৰু কি কিছুমানে চাগে বাইকে দিও যায় স্কুটি দিও যায় ন পাৰা বিলাকে
অ বাইক আৰু স্কুটি দি যাব
আহ যাব পাৰি ঠিক আছে বাৰু এনে গুৱাহাটীত তুমি কি কি চৰি গুৱাহাটীত আপুনি কি কি ঠাই দেখিছে ন
অ মই গুৱাহাটীৰ কামাখ্যা মন্দিৰ উম আৰু বালাজী মন্দিৰ দেখি দেখিছোঁ
হয় কামাখ্যা মন্দিৰত যে অহ কিছুদিন পূৰ্বে অম্বুবাচী মেলা হৈছিল তাত গৈছিল নে
মই কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাত যোৱা নহ'ল এইবাৰ
হয় হয় মানে আগতে গৈ পাইছিল নে অবাচী মেলা
অ মই আজিক লাগি যোৱা কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলা যাই পোৱা নাই
অ এনে মন্দিৰ মন্দিৰ ভাগ দৰ্শন কৰি পাইছেনে অম্বুবাচীৰ বাদে বেলেগ সময়ত উ
অ মই কামাখ্যা মন্দিৰৰ অম্বুবাচীৰ বাহিৰে মই এনোই দৰ্শন কৰি পাইছো
উ ঠিক আছে বাৰু কামাখ্যা মন্দিৰ ভাগ যে আছে সেই ঠাইখিনিৰ নাম আপুনি জানেনে
আপুনি আৰু এইবাৰ ক'ব পাৰিবনে মই
কামে অ ঠিক আছে বাৰু কৈছোঁ কামাখ্যা মন্দিৰ ভাগ যে আছে সেই ঠাই দখৰৰ নাম আপুনি জানেনে
অ কামাখ্যা মন্দিৰ থকা ঠাইডোখৰ হৈছে কামাখ্যা মন্দিৰ থকা ঠাইডোখৰ হৈছে নীলাচল পৰ্বতত অৱস্থিত কামাখ্যা মন্দিৰ।
হয় হয় এই এই মন্দিৰভাগ কিহৰ বাবে বিখ্যাত আপুনি জানেনে।
এই মন্দিৰ ভাৱৰ মাৰ অংগ অংগ পৰিছিল বাবে এই এই মন্দিৰ। ভাগ পৃথিৱীৰ বিখ্যাত।
হয় অ অম্বুবাচী মেলাত গ'লে চাগে আৰু বেছি ভালকৈ দেখা পোৱা যায় ন মান আমাৰ হেৰি খিনি যিখিনি বিখ্যাত তাৰে সাধু সন্য়াসী আহে। বা দেশ বিদেশৰ পৰা মানুহে তাত আহে সেইবোৰ চাগে জানে আপুনি।
অ মই দেখিছোঁ এইটো।
হয় হয় এই মন্দিৰ ভাগৰ আপুনি মহত্ব কি বুলি ভাবে মাক গুণাগুণ কি বুলি ভাবে। শক্তি কেনেকুৱা বুলি ভাবে আপুনি।
মাৰ মাৰ অংগ পৰিছে এই মন্দিৰত যেতিয়া যেতি যেতিয়া অম মেলা হয় তেতিয়া বহুতো পৃথিৱীৰ দূৰৰ দূৰৰ পৰা বিদেশী বিদেশী মানুহ বিলাক আহি এই মন্দিৰত সেৱ তেওঁলোকে বিশ্বাস কৰে যে তেওঁলোকে বিশ্বাস। কৰে যে এই। এই মাৰ, মাৰ দৰ্শন কৰাৰ পিছত তেওঁলোকৰ। পাপ পুণ্য যাতে কটা যায়।
হয় আৰু শক্তিও পোৱা যায় শক্তিবদ বুলি কোৱা যায়।
উম হয় দিয়ক।
আপুনি জানে অম্বুবাচীৰ বিষয়েও আপুনি জানে আৰু অম্বুবাচী আছ সাজ ন। আমাৰ ইয়াত কিমান দিন পালন কৰা হয় আপুনি জানেনে?
অ অম্বুবাচী মেলা চাৰিদিন পাঁচদিন পালন কৰা হয়।
হয় হয়। আহ অসমীয়া কোনটো মাহত পালন কৰা হয় আপুনি জানেনে?
মই অসমীয় কোনটো মাহত পালন কৰা হয় মই ভালকৈ নাজানো আপুনি কলে ভাল আছিল জানে যদি
অ এইটো আহাৰ মাহত পালন কৰা। হয় এইটো আহাৰৰ মাহ আহাৰৰ মাহত অম্বুবাচী মেলা পালন কৰা হয়। দেৱী মাৰ বাপ দে দেৱীমা বুলি ক'লেতো এতিয়া দেৱী মা জীৱিত অৱস্থাত নাই বাৰু কিন্তু আমি পৃথিৱীখননকে দেৱী মা বুলি ধৰি ল ধৰি লৈ আমি। পৃথিৱী খনেৰে আমি অম্বুবাচীৰ সেই আমটি লগা বুলি কোৱা হয়।
হম
দিনৰ দিনাখন যেতিয়া অ পবিত্ৰ হ'ব তেতিয়াহে চব মঠ -মন্দিৰ বিলাক অ দৰ্জা বিলাক খুলি দিয়ে সেই চাৰি দিনটো মঠ -মন্দিৰ দৰ্জা বন্ধই হৈ থাকে।
উ
কাৰণ ভূগৰ্ভত যিহেতু মাৰ আমাৰ কি বুলি কোৱা হয় এইটো অ উ- উম যে ছোৱালী বিলাকৰ তুলনি হয় যেনেকা সেইটো উম মাৰো হোৱা বুলি কোৱা হয়।
অ হয় নেকি?
হয় ঠিক আছে কামাখ্যা মন্দিৰৰ বিষয়ে আপুনি জানা খিনি জনালে বাৰু ভাল লাগিলে। এতিয়া বালাজী মন্দিৰ গৈছে বুলি কৈছে আপুনি বালাজী মন্দিৰ কেতিয়া গৈছিলে? উ
অ মই বালাজী মন্দিৰ এইবছৰ আগতে গৈছিলো।
হয় গৈ ভাল লাগে নে বালাজী মন্দিৰত?
বালাজী মন্দিৰত গৈ ভাল লাগে, বালাজী মন্দিৰৰ ৰং ধুনীয়া মন্দিৰ, ভগৱানৰ দৰ্শন কৰি ভাল লাগে।
হয় ভিতৰত সোমাই পাইছেনে আপুনি?
অ মই বালাজী মন্দিৰৰ ভিতৰত সোমাই পাইছোঁ।
হয় ভিতৰ ভাগত অ কোন-কোন ভগৱানৰ মূৰ্তি দেখিছে, আপোনাৰ মনত আছে নে
অ মই এইটো ভালকৈ নাজানো, আপুনি ক'লে ভাল আছিল।
মই দেখাত দেখিছোঁ মই গণেশৰ দেখিছোঁ, ৰাম, লক্ষ্মণ, সীতাৰ দেখি চো, মই সেইখিনি মনত আছে। বাকী আৰু যদি কাৰোবাৰ আছে মোৰো ইমান ভালদৰে মনত নাই, কিন্তু ৰাম লক্ষ্মণ সী তাৰ সেইখিনি মনত আছে মোৰ তিৰুপতি বালাজীৰ আৰু বালাজী মন্ মন্দিৰত বাহিৰত যে ৰং কৰা আছে, বাহিৰ ভাগটো কেনেকুৱা ধৰণৰ ৰং কৰা আছে আপুনি জনাবচোন?
বালাজী মন্দিৰৰ বাহিৰৰ ভাগখিনি ৰং কৰা বগা ৰঙৰে ৰং কৰা হৈছে আৰু বহুত চাফ চিকুণকৈ বালাজী মন্দিৰৰ ৰখা হৈছে।
হয় বাৰু আঁ লগতে আপুনি অ জুবিন ক্ষেত্ৰলৈ গৈ পাইছে নে কেতিয়াবা, গোৱা তাকে
মই এতিয়ালেকে জুবিন ক্ষেত্ৰলৈ গৈ-গৈ পোৱা নাই, কিন্তু মই জুবিন ক্ষেত্ৰত ক'ত আছে এইটো জানো আৰু।
অ কত আছে জনাবচোন?
জুবিন ক্ষেত্ৰ সণাপুৰ ত আছে বুলি শুনিছোঁ।
হয়। এ জুবিন ক্ষেত্ৰ খনৰ বিষয়ে অলপ ক'বচোন আপুনি কি জানে?
জুবিন ক্ষেত্ৰ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠ শিল্প জুবিন-জুবিন দাৰ মৃত্যুৰ পিছত তেওঁৰ শটো আনি সেই ঠাইখিনিতে তেওঁক আৰাম শ আৰাম দিয়া হৈছে বুলি কিনে কোৱা হয়। সেইকাৰণে সেই পৃথিৱীত এই জুবিন ক্ষেত্ৰ খিনি বিখ্যাত, জুবিন দাৰ লাষ্ট অন্তিম যাত্ৰা সেইখন।
অন্তিষ্টিক্ৰিয়া তাতে সমাপন কৰা হৈছে, অ৷ আৰু তাৰ ওচতে ওচৰা ওচৰিকে নতুনকে এখন আৰু ছাইন চিটি খুলিছে শুনিছানে?
অ মই ছাইন চিটিৰ বিষয়ে শুনিছোঁ, কিন্তু গৈ পোৱা নাই।
অ হয় সণাপুৰতে আছে, মইও গৈ পোৱা নাই কিন্তু শুনিছো মৈয়ো। জুবিন ক্ষেত্ৰৰ পৰা অলপ আগলৈকে গ'লে ছাইন চিটিখনো পায়। তাতে অ ধৰ চাইন্স মিউজিয়ামৰ নিচিনা অ প্লেনেটৰিয়ামৰ নিচিনা কিছু কিছুমান বস্তু আছে বুলি শুনিছোঁ, মই আপুনি শুনিছে নেকি বুলি বা দেখিছে নেকি বুলি সুধিছিলোঁ আৰু। যদি দেখা নাই তেতিয়াহলে ক্ষমা কৰিব সোধাৰ বাবে।
অ একো নহয় দিয়ক, মই দেখা নাই, কিন্তু এইবাৰ যাম বুলি ভাবিছো।
হয় আপুনি আৰু উমানন্দ মন্দিৰ দেখিছেনে গুৱাহাটীৰ?
মই উমানন্দ মন্দিৰ দেখা নাই, কিন্তু এনাই শুনিছোঁ।
শুনিছে আহ উমানন্দ কিহৰ বাবে বিখ্যাত আপুনি জানেনে?
উমানন্দ মন্দিৰ হৈছে পৃথিৱীৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদীৰ সৰু নদীদ্বীপ বুলি বিখ্যাত। এই নদীত এই উমানন্দ মন্দিৰত মহাদেৱ আৰু পাৰ্বতী মাৰ মিলন হৈছিল বুলি জনা যায়
হয় আৰু লগতে বৈশিষ্ট অ কিবা কব বিচাৰিছিল ক
আৰু এই উমানন্দ মন্দিৰটো পৃথিৱীত বিখ্যাত
হয় আটাইতকৈ সৰু নদীৰ দ্বীপ বুলি জাত উমানন্দ মন্দিৰৰ ভূভাগ লগতে আপুনি বৈশিষ্ট আশ্ৰম বা বৈশিষ্ট মন্দিৰ দেখিছে নে গুৱাহাটীৰ অ
মই বশিষ্ঠ মন্দিৰ এতিয়ালৈ দেখা নাই আপুনি দেখিছে যদি কওকচোন ইয়াৰ বিষয়ে
মই ডাইৰেক্টলি মই যোৱা নাই গাড়ীৰ ওপৰেদি যোৱাতে ময়ো দেখিছো কিন্তু মন্দিৰ ভাগত মই সোমোৱাৰ কাৰণে হৌভাগ্য মোৰো বৰ্তমান হোৱা নাই এই মন্দিৰ ভাগ গোৱা মাটিৰ অ বেলতলা চাৰিআলিৰ পৰা অ ভিতৰ দি সোমাই বৈশিষ্ট নামৰ ঠাইখিনিত চাৰিআলি নামত সেইখিনিত আছে
উম
আৰু আৰু আৰু কিবা দেখিছেনে গুৱাহাটীৰ
অ মই গুৱাহাটীৰ বেছি মান যোৱা নাই যে সেইকাৰণে মই ভালকৈ নাজানো
হয় বাৰু এনে আপুনি বিজ্ঞানাগাৰ লগতে তাৰকা গৃহ এইবোৰ দেখিছে নেকি নাম শুনি ছে ন
মই ইয়াৰ নাম শুনিছোঁ কিন্তু ইমান ভালকৈ নাজানো
হয় হয় আৰু লগতে চিৰিয়াখানা গৈছেনে
অ মই চিৰাখানা গৈ পাইছো
হয় চিৰিয়াখানা কেতিয়া গৈছিল আপুনি লাষ্ট
মই যেতিয়া সৰু আছিল মই যেতিয়া সৰু আছিলো তেতিয়াই গৈছিলো মই এতিয়া দে যাই পোৱা নাই
হয় মানে বহুত বছৰে হ'ল চিৰিয়াখানাত নোযোৱা
উ বহুত বছৰে হৈছে
হয় চিৰিয়াখানাত আহ কি কি আছে মনত আছেনে এতিয়ালৈকে
মোৰ মনত থকা মতে চিৰাখানাত হৰিণা বাঘ হঠি আৰু মোৰ মনত নাই দিয়ক
হয় জীৱ জন্তু বৰ দেখিছে
উম
হয় গৈ ভাল লাগে নে
গৈ ভাল লাগিছে আহ বহুত কথা জানিব পৰা গৈছে চিৰাখানাত যায় জন্তুৰ বিষয়ে যাই সেই গৈ সেইকাৰণে উম নজনা বুলি বস্তু দেখা গৈছে সেইকাৰণে গৈ ভাল লাগিছে
হয় বাৰু জানিব পাৰি ভাল লাগিছে অ আপ আপুনি যে গুৱাহাটীলৈ গৈছে গুৱাহাটীলৈ যোৱাতে যিখন ব্ৰহ্মভূত্ৰৰ ওপৰত দলং পাইছে দুশলপিয় সেই দলংখনৰ নাম ক'ব পাৰিবনে
শৰাই ঘাটৰ দলং সেইখন দলঙৰ নাম তা তাতে যে আহোমৰ দিনত বোলে সেই জাগাত সেই ঠাইত আহ মগল আৰু। আহোমৰ যুদ্ধ হৈছিল বুলি মই শুনিছো ইতিহাসৰ। কাহানী।
অ ঠিক আছে আপুনি বহুতখিনি জনালে মোক গুৱাহাটীৰ বিষয়ে। ধন্যবাদ আজিলৈ আপোনাক ইয়াতে সামৰণি মাৰিছো পিছত কেতিয়াবা আৰু কথা পাতিম।
উ হ'ব দিয়ক।